হেল্ল'
অহ কি কৰি আছা।
এনেই আছো তুমি
ময়ো এনে আছো ৰ'ব দিয়াচোন
হয় নেকি এনে মই ৰাস্তা পিনে ওলাই আহিছিলো। অলপ অপ ফুৰিবৰ কাৰণে।
হয় নেকি
ভাত, খালা
অ' খালো তুমি খালা।
ময়ো খালো। মই এনেই ৰাতিপুৱাই খাইছিলো। দুপৰীয়াাতটো খাওঁতে চাৰিটা মান বাজি যাব
অ মই খালো। মানে, কি কামৰ কাৰণে ওলাই আহিছা
এ এনেই অলপ অ দোকানৰ বস্তু মানে দোকান দোকানত বস্তু লবা আহিছিলো
অ।
অলপ বজাৰ কৰিব আহিছ ছিলো
হয় নেকি?
মানে বজাৰ কৰিব আহিছিলোঁ তুমি?
মই এনে আছো দিয়া, আমাৰ ইপিনে পৰা বৰষুণ দিওঁ দিওঁ হৈ আছে ন সেইকাৰণে ওলাই যোৱা নাই কতো।
হয় নেকি, আমাৰ মানে ডাৱৰ ডাৱৰীয়া বতৰ আছে।
অ তাকেতো এনেকুৱাই হৈ আছে মানে, ওলাই গলেও প্ৰব্লেম নগলেও প্ৰব্লেম মানে এনেকুৱা হৈ আছে।
কথা পাতো দিয়া।
ঠিক আছে, তোমালোকৰ ইপিনে কেনেকা বহে বজাৰ ভাল আছে নে মানে সষ্ট মানে
দামবোৰ, আমাৰ মানে বজাৰতো ডেলি লাগে। গে বৰ্তমান তেনেকুৱা দামো নাই। আলু তোমাৰ আলু বিছ টকা কেজি, বিলাহী তোমাৰ ত্ৰিছ টকা ত্ৰিছ টকা কেজি। আৰু অ' নহয়। বিলাহী তোমাৰ আশী টকা কেজি। আৰু পিয়াজ তোমাৰ চ অ মই পাহৰি গৈছিলি অ' মানে বজাৰ কৰি থাকো ন সেইকাৰণ মনত থাকে এনে বজাৰ কৰিকে ভাল পোৱা নে বেয়া পোৱা?
এ ভালে পাওঁ ভাল ভাল বস্তু আনিব পালে মানে।
হয় নেকি?
আমাৰ ইপিনে নব্বৈ টকা কেজি।
আ কি বিলাহী হয় নকি বিলাহীৰ বৰ্তমান দামটো বহুত বাঢ়িছে।
অ', এতিয়া বাদে বৰষুণৰ কাৰণে বা নহয় নহয় বৰষুণৰ কাৰণে বানপানী হৈ আছে ন বানপানী হোৱাৰ সময়ত বহুত কষ্ট হয় ন এইবিলাক পাচলি এইবিলাক একদম বচাই থব পাৰে নে। চ এইবিলাক অ' নাম বাঢ়ি যাব। কমন কথা।
দাম অ', দামটো বাঢ়ি যায় সেই আমি কি ক'ব দাম বাঢ়িলে খাবই লাগিব।
তাকেইতো জীয়াইতো থাকিবই লাগিব ন খাই।
উ তুমি কেতিয়াবা অনলাইনত আহ বিলাহী চিলাহী অৰ্ডাৰ কৰা নে ব্লেংকেট বা মিনিট
নাই নাই এইবিলাকত অৰ্ডাৰ কৰা নাই মই আজিলৈকে
অ অ আমাৰ মানে ঘৰৰ পৰা অলপ বজাৰতো দূৰ নহয় কেতিয়াবা মানে বেচিকেলি অনলাইনেতো অৰ্ডাৰ কৰা যায় একে দাম পৰি যায় মানে তাতে মানে হৈ যায় মানে বেছিকে বস্তু ল'লে তেতিয়া সেই একে পৰি যায় দাম টো ঘৰতে আহি যায় বস্তুতটো পতককে তাৰ কাৰণে অনলাইনতো অৰ্ডাৰ কৰা যায়
অ আমাৰ মানে সপ্তাহে সপ্তাহে লাগে ন বজাৰ ইয়াতে মানে এসপ্তাহত দুবাৰ লাগে মানে জানানে মংগলবাৰ আৰু শুকুৰবাৰ চ' এইবিলাক মানে চব্জি কেইটা মানে তাৰ পৰা অনা হোৱা যায় মানে
আমাৰতো ডেলি লাগে আমাৰতো ডি লাগে মই গেদ বাজ যাওঁ দুশ টকা তিনিশ টকা পাঁচশ টকা বজাৰ কৰি লৈ আহো তাৰ পৰাৰা এভ ঠ লৈ আহো যেনেকুৱা আলু পিয়য়াজ আলুটো অলপ বেছিকে উঠাই লও আলুটো আমাৰ বেছি খোৱা যায় যেনে আহ যিকোনো বস্তু আমি আলুটো বেছিয়ে খাওঁ মাংস বনালেও আলু খাওঁ উম মাছ বনালেও আলু দিয়ে আৰু আলু ভাজিও এনে খাই বেছি আলু খোৱা যায় তাৰ কাৰণে অলপ আলুটো বেছিকে উঠওোৱা যায় তোমাৰ কেতিয়াবা পাঁচ কেজি উঠাই দিও কেতিয়াবা এসপ্তাহৰ কাৰণে আৰু বেচিকেলি তোমাৰ লিংকিতত অৰ্ডাৰ কৰা যায় আহ বিলাহী চিলাহী আৰু অনলাইন বস্তু আহি থাকে নহয় তাৰ কাৰণে মানে অনলাইনত অৰ্ডাৰ কৰা যায় তোমাৰ শুনি চানে হেল্ল' হেল্ল'